অ' কি কৰিছে?
এ ভাতকেইটা খাই বহিছো ৰবা, একেবাৰে গৰমৰ চোতত আজি
উম আজি মানে অত্যাধিক গৰম বুলি ক'লেও বেয়া নহয় যে অত্যাধিক গৰম।
অত্যাধিক মানে সেইটোতো
মানে কি কম আৰু এই কাপোৰ জানে নে একদম ফৰ ফৰিয়া যে কাগজৰ নিচিনাকে শুকাইছে
ফৰ ফৰিয়াটো বাদ দিয়া বিচনা তুলিবিলাক যে তুলিবিলাকত বহিব নোৱাৰি পুৰি লৈ গৈ যাব
পুইলে কৈছে অ তেনেকুৱা হৈছে
আৰু এটা কথা দেই মই এটা কথা মই অনুমান কৰিব পাৰিছো গৰমৰ মানে উম প্ৰতাপটো যিমান বাঢ়িছে মানে এই মানুহৰ যে মানে যোনটো জ্বৰ যে হৈ আছিলে যে সেইটো কিন্তু ভাল হৈছ ছে মানে গৰমটো পাৰ পিছৰ পা সেই বতৰ বৰষুণ পতককে গৰুত পতককে গৰম সেইটো কাৰণে মানুহৰ বেমাৰটো বেছি হৈছিলে বহুত জ্বৰ হৈছেতো মানুহৰ এতিয়া কিন্তু ৰ'দটো কাৰণে মানে ৰ'দ বুলি নহয় বতৰটো এনেকুৱা কৰাৰ কাৰণে অকনমান সেইবোৰৰ পৰা কমিছে কিন্তু মই শুনা মত তে মানে মই যিবিলাক গম পাইছো আৰু সেইটো হিচাপত কৈছোঁ মই
অ এনেও বাৰু ভাই ভাইৰেল জ্বৰ হ'লেই থাকেই বাৰু এসপ্তাহ দহ দিনমান তাৰ পাছত ভাল
উম থাকে থাকে তাকে মই এতিয়া ফোন কৰিছিলো হেৰি মালে কি কৰি আছে বুলি মাহঁতে কি কৰিছে গম পাই নে সেই বাহ তলত বহি আছে উপায় নাই আমাৰ মানে পথাৰখনৰ লগতে বাঁহৰ তল নহয়
বহ গছৰ পৰা বহুত ধুনীয়া বতাহ পাই থাকেতো জানে নাই
বাহ খিনি মানে কি হয় আমাৰ এটা চাইডে মানে জাতি বাহ আছে এটা চাইডে উম ভুলুকা বাহ
এই এটা কথা কয় নহয় বাঁহৰ বা আহঁতৰ চাহ আমাৰ অসমীয়াতে প্ৰপচন তোমাৰ মন জানানে নাই বাঁহৰ বাহ আহতৰ চাহ আহত গছৰ চাহতো বৰত ধুনীয়া হয় ন ডাঙৰ গছ
হয় এইটো সচা কথা উম
অ আৰু অ কি বুলি কয় বাহৰ বাহ বাহৰ বতাহতো বাঁহগছত থাকি বতাহ টোৰ
বহুত ধুনীয়া মানে কি হয় আমাৰ মানে পথাৰলৈ যোৱা যোনটো ৰাস্তা মানে আমাৰ বাৰীয়ে দিয়ে যায় সেই খিনি মানে বেলেগৰ মানে অ বাহ তল বিলাক লেতেৰা হৈ থাকে আমাৰ একদম ধুনীয়া শাৰী পেলাই থোৱাই মানে সাৰি থয় আৰু আৰু ইটো ইট টো চাইডে মানে এটা চাইডে ভুলুকা বাহ এটা চাইডে জাত জাতি বাঁহ আমাৰ ঘৰত মানে কেইবাবিধো বাঁহ আছে সেই মানে ভুলুকা বাঁহ জাতি বাঁহ খিনি এনেকে লগ খাই পেলাই মানে দুই খিনি একদম ধুনীয়া হৈ থাকে মানে ছাহ পৰি থাকে তাত মানে কি হয় চকী নি নি বহি থাকেগে আৰু এনেকুৱা বত তাহ ধুনীয়া সেইটো কাৰণে সুবিধা কিন্তু তাৰ পৰা আমাৰ পথাৰখনো দেখি থাকে কোনে কি ৰুইছে কি নাই ৰোৱা মানে আৰু আমাৰ নিজৰ মাটিৰ কিমান খেতি হৈ আছে বা কি কথা তেনেকুৱা মানে আৰু বহুতখিনি মানুহে যোনে খেতি কৰি আছে মানে মাটিৰ কঠিয়াৰ ৰুই আছে বা কিবা কৰি আছে তেওঁলোকে ভাত খাইহি আমাৰ মানে সেইখিনি জেগাত আহি পেলাই আমাৰ বাঁহৰ তলত অ চাহ পৰি থাকে যে।
উম।
তেওঁলোকে ভাত খাইহি আহি পেলাই।
অ'।
সেইটো কাৰণে, কিন্তু বহুত ধুনীয়া বাঁহ। উম, কিন্তু কেনেবাকে যদি দাৱৰিয়া অকনমান কৰিলে। সাংঘাতিক এক কোন কুনি মহতো যে একদম কামুৰি থৈ যোৱাৰ পিছতহে গ'ম পাই যে, গুটি এটা উঠি যায়।
এনে বাৰু, এনে বহি থাকিলে বাৰু মহ নপৰে নে?
এনে তেনেকে মহ নপৰে মানে অকমান ৰ'দ আৰু বতাহো থাকে নহয়। তেনেকে ইমান পতকে নপৰে, কিন্তু এই যে অকনমান মানে চা পৰা নিচিনা হ'ল আৰু দাৱৰীয়া নিচিনা কেনেবাকে, তেতিয়া একদম মহ আহি যায় একে আৰু গাত লাগিয়ে ধৰে সেইটো বস্তুৱে।
পৰিলে গ'ম নাপাই নহয় আৰু যেতিয়া কামুৰি তেজ খাব তেত
তাৰ পিছতে একেবাৰে পিছতে গ'ম পোৱা যায় কিন্তু চবটচে ডাঙৰ কথা মানে সাপলে ভয় তাত, কেতিয়াবা বাঁহৰ ওপৰৰ পৰাও সাপ পৰি যায় সেইটোৱে ডাঙৰ কথা। অ'।
বাহৰ ওপৰত সাপ থাকে জানো, থাকে ন'?
নাই নাই উঠি যায় যে, উঠি গৈ পেলাই কেতিয়াবা পটককে পৰি যায় ওপৰৰ পৰা, সেয়া মানে প পৰা দেখিছে মানে, নাজানো আৰু কি সাপ জিটি সাপ আৰু। আৰু আমাৰ যোনখন মানে মাটি, মানে আমাৰ ঘৰ থকা। অত্যাধিক সাপ আছে মানে, লেখিব নোৱাৰা সাপ আছে মানে, কাৰণ আমাৰ বাৰীখন যিহেতু ডাঙৰ কিমান চাফা কৰি থাকিব। এই বৰষুণৰ বতৰটোৱে কাটি দিলে আকৌ জংঘল হ'ল, আৰু বাহৰ গুৰি বাহৰ গুৰিবোৰ অকন ফোপোলা হৈ থাকে, গতিকে তাৰ ভি তৰতো থাকে বহুত, তেনেকুৱা আৰু।
উম।
বাঁহটো ভাল হ'লেও, ভাল হ'লে কি হ'ব আৰু সেইয়া আৰু।
হয় দেই ন'!
অ'।
উম, ভয় লাগে আকৌ সাপ বুলি ক'লে ভয় লাগে আৰু অইনটো নহয়।
বহুত ভয় লাগে বহ।
মোৰ যে সাপলে বহুত ভয় লাগে।
বহুত ভয় লাগে, কিন্তু চব সাপলে ভয় কৰিব লগীয়া ইমান
নাই নাই চব চব সাপ পৰ বিষ নাথাকে কিন্তু মানে, ভয়তো লাগে আৰু।
আমাৰ জমনি এটা শুনিবা, আমাৰ আইতায়ে মানে দেই, আমাৰ আইতায়ে আগতে খুব বেহুৱা বনাই মানে গৰম দিনত, আমাৰ মায়েও বোলে বনাইছে এতিয়া আৰু। আইতাই খুব বনাই আৰু তাৰপিছত আমাৰ মানে পাকঘৰতো অকমান কেঁচা আছিলে তেতিয়া। তাৰপিছত আৰু আইতাই মানে উম, ইহেতি উম, ভাতকেইটা খাই গ'ল বেহুৱা টোপোলাটো ইয়াতে থৈ গ'ল, দাঙি নি পেলাই তাৰ পিছত আৰু এনেকে আমাৰ আগতে ৰেগ থাকে যে পাকঘৰৰ, সেই ৰেগতে উঠাই থৈছে। তাৰপিছত চাচা চাচা পাইছে এৰিদিছে দেখিছে এডাল সাপ, সাপে নুৰা পাতি আছিলে। আমাৰ আইতে বেহুৱা টোপোলা বুলি উঠাই লৈ গ'ল।
মই মৰি যাম। এ ৰাম দাঙিনেওতে গ'ম পোৱা নাই মেল খাই যোৱা নাই?
না-না-নাই যোৱা আকৌ। নাজানো কিয় নাই যোৱা কিবা খাই মেলি আহি তেনেকে থাকিব পাৰে, খালি বিষাক্ত নাছিলে চাগে। কিন্তু আইতাই সেইটো কৰি কৰিছে যে এইটো সঁচা কথা মানে মানুহে বিশ্বাস কৰিবলে টান নাপাওঁ, আমাৰ আইতাই তেনেকুৱা ধৰণৰে ধেৰ কিবা কিবি কৰি থাকে। মানে আচলতে আইতাই গম পোৱা নাছিলে ইমান ধৰিব পৰা নাছিলে আইতাৰ বয়স হৈছে ন।
তেতিয়া বয়স হৈছিল আৰু এইটো কাৰণে মানে। বাৰু যি কি নহওক কিন্তু এতিয়া পথাৰত কাম কৰি থকা মানুহখিনিয়ে আজি মানে বহুত কষ্ট পাইছে বহুত সাংঘাতিক কষ্ট।
কষ্ট মানে
তেওঁলোকৰ গৰম যে এনেকে সোমাইছে অভ্যাস অভ্যাস আছে কাৰণে তেওঁলোকৰ ইমান অসুবিধা নহয় হ'লেও, এই প্ৰথমবাৰ যদি কোনোবাই ৰু বলৈ গৈছে নহয় তেওঁলোকক কিন্তু বেমাৰত পেলাই দিবলৈও আছে এই ৰ'দটোৱে, কাৰণ তলৰ ফালৰ পৰা পানী ওপৰ ফালৰ পৰা ৰ'দ।
পৰিব জানো ময়ো তাকে ভাবি আছোঁ পাই। ময়ো ভাবি আছো তাকে।
আৰু পানী তেওঁলোকে যথেষ্ট খিনি গৰমত পানী খাই দিব দৰাত দৰ তাৰ পিছত এয়া হ'ব। যদি ফ্ৰিজৰ পানী খালেতো শেষেই কিমান অসুবিধা কৰিব। এইটো কিন্তু বহুত ডাঙৰ কথা।
এইটো মোৰতো খাবলৈ দিছে এইবাৰ ফ্ৰিজৰ পানী।
ত খাব বিচাৰিব কাৰণ কিমান গৰম লাগি থাকিব। গৰম তলৰ পৰা আৰু এতিয়া এতিয়ালৈকেতো পথাৰৰ পানী তাপ হৈ গ'ল কিন্তু আমাৰ তাৰ মানুহখিনি এই পাছবেলা সময়ত পৰাপক্ষত নুৰুৱে কিন্তু। মোৰ মতে ঘৰা-ঘৰি গ'ল।
মানে মানে সোনকালৰ পৰা ৰুৱে।
অ সোনকালৰ পৰা ৰুৱে যে, সোনকালৰ পৰা ৰুই এটা বজালৈকে ৰুই দিয়ে গতিকে এতিয়ালৈকেতো নাথাকে আৰু আজি ইমান ডাঙৰ ৰ'দতো কোনো ৰুই থকা নাই চাগে।
হম হম।
কিন্তু যাৰ প-পইচাৰ প্ৰয়োজন আছে সি টোতো ৰুব চাগে।
তাৰ মানে এতিয়া গম পাইছো আজি এইটো ৰ'দ মানে গোটেই অসমতে নেকি মোৰ অনুমান।
নাই নাই অসমত অসমত, চবেই কৈছে এইটো বস্তু এইটো কথা মানে। আৰু সঁচা কথা ক'ব গ'লে আমাৰ এতিয়া ঘৰটো এনেকুৱা কাৰণে আমি ইমান অনুভৱ কৰি থকা নাই। কিন্তু মায়েও কৈছে মই আজি শেষ এনে কুৱা গৰম মানে এনেকুৱা তাপ আৰু আমাৰ মানে পাকঘৰটো একদম ঘৰৰ পাকঘৰটো টিং ডাইৰেক্ট টিং গতিকে একদম আৰু পাকঘৰবোৰ সচৰাচৰ অকণমান চাপৰো থাকে। বেছি চাপৰ নহয় তথাপিও এ মানে এটা এ এড-এঢলীয়া টাইপৰ চাপ এঢলীয়া টাইপৰ টিংখিনি আৰু আমাৰ। ইমান চাপৰো নহয় কিন্তু হ'লেও চিলিঙিতো নাথাকে পাকঘৰত।
নেথাকে মোৰো কল্পনা কৰাচোন তুমি।
অ আপোনাৰতো মই দেখিছো বাৰু সেইটোতো আৰু অসম্ভব সেইটো বাকচ বুলি কলেও বেয়া নহয়।
বাকচ বুলি ক'লেও বেয়া নহয় আৰু আজি সেইটো গৰমতে মই পিঠা বনাইছো। পিঠা কেইটা হোৱাইহে ভাত কেইটা খাই পেলাই
এইটো আৰু এতিয়া ল'ৰা-ছোৱালীৰ ম-মোহ আৰু মা-মাকৰ মন আৰু।
সেইটোৱে সেইটোৱে, খাওঁক নেখাওঁক মানে বনাই থলে ভাল লাগে পিঠা কেইটামান, সেইটোৱে অ।
কৈছে বুলি, আৰু এটা কথা দেই মই এটা কথা বহুত বুজি পোৱা হ'লোঁ। আগতে মাহঁতে যি বনাই কিছুমান বস্তু আমাৰ একদম খাবলৈ অপচন্দ হয়। কিন্তু যেতিয়া পা মাক বিলাকৰ পৰা আঁতৰত থকা যায়, সেই ব স্তুটোতো যদি আমি গোন্ধও পাইছো ক'ৰবাত কেনেবাকে নহয়, একদম খাবলৈ মন গুচি গৈছে দেই। একদম মালে মনত পৰিছে দেই, এনেকুৱা হয় মানে আমাৰ মায়েটো এনেকে বনাই ছিলে এনেকে কৰিছিলে, মোৰ অনুভৱ হয় আৰু এইটো বস্তু।
হয় মানে আৰু এটা কথা তাতোকে ইণ্টাৰেষ্টিং কথা কি জানা? ধৰা ল মানুহ যে ল'ৰা ছোৱালী যেতিয়া আঁতৰত থাকে, ঘৰত ধৰা মাকে কিবা এটা ব স্তু চোৱা ঘৰখনত কিবা এটা বস্তুনালে ধৰা শাক পাচলি আৰু, ধৰা নাখায় নাখায় নাখায়, যেতিয়া নিজে বনাই খাব পৰা হৈ গ'ল তেতিয়া কি কৰে, সেই বস্তুটোৱে কিনি আনে। মইতো মোৰ লৰা ক্ষেত্ৰতে পালো।
পাইছেনে অঁ।
সি মূলা নাখায়, একেবাৰে মূলা নাখা খায়, ঊলকবি নাখায়, তাৰপিছত ঔটেঙা দিলে দাইলত মই মই আকৌ অতি এ এনেকুৱা মানে কি কোমল হৈ থকাটো খুব টেঙা হয় যে সেইটো নাখাওঁ ঔটেঙা বাৰু মইও বেছি টেঙাটো খাব নোৱাৰো যে। মই অলপ অলপ যে মানে, এই যে মাঘ ফাগুন মহীয়া, অঁ বৰ ধুনীয়া এটা চেণ্ট ওলাই নহয়, সেই তেতিয়া দাইলত দিলে ভাল পাওঁ সি সেইটো দিলে নাখায়। তাতে সিহঁতৰ ইভেন্ট হয় নহয়, সি কি কৰিছে তাৰ পৰা কিনি আনে। দুটা তিনটাকৈ কিনি আনে নব্বৈ টকা দি দুটা নে নহয় নব্বৈ ট কা দি সেই তিনিটা কিনি, তাত বহুত দাম তথাপিতো কিনিছে শুনিবা তাৰপিছত আজি কি কি বজাৰ বজাৰ কৰিবলৈ গৈছিলো মা কি বজাৰ কৰিলা? মূলা আনিছো কি বনালা আৰু আলু মিক্স চব্জি। মইতো আচৰিত পাওঁ, মই আচৰিত পাওঁ মানে তাত নিজে যেতিয়া বজাৰ কৰা হ'ল মানে কি আনিব সি চাগে ভাবি থাকে মিলাব পৰা নাই। বস্তুটো যে কোনটো নিনিলে মই খাব পাৰিম বা কোনটো বনাম।
নহয় নহয় এবাৰ কৰ'বাত খাই টেষ্ট তাই আকৌ বুজিব ভাবিব‌ও পাৰে যে এইটো খাই ভাল লাগিচোন মই বনাই চাইমচোন।
উ মই যদি কেতিয়াবা, অঁ অঁ সেইটো হয়। সেয়া তেনেকুৱা কি কবা।
ঘৰত সঁচাকে ঘৰত খোৱা নাযায় যদিওঁ, বেলেগত আকৌ কিছুমানে খায় সেইটোৱে কথা। এতিয়া মানে, উম এই ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো সিদিনাখন মানে আমাৰ ছোৱালীও এই, অকন ওলাই গৈছিলো তাৰ পিছত মানুহ এজনে বিস্কু ত খাবা এনেকে ক'লে মই বোলো নাখাই ভাঙি চিঙি পেলাই দিয়ে। তথাপিও তাই চাই থকা দেখি ইমান বুজি নাপাইছে যে এইটোকো দিলে আৰু অকমানে, তাৰপিছত তাই যেনিবা অকণ চেলেকি চালে তাই হাঁহি মাৰি লৈছে।
ললে হয় পিছত বাৰু ভালে নাখালে, কিন্তু মানু্হ আগতো লাজ পেলাই দিব ন ল'ৰা ছোৱালী বিলাকে, তাৰপিছত এই মোক খুৰী এগৰাকীয়ে কৈছে, কৈছে তোমালোকে তুমি কবালে গ'লে এইটো নাখাই এনেকে বুলি নকবা সেইদিনাখনে লাজত পেলাই দিব। সেইটো সঁচা কথা, এইটো একদম সঁচা কথা মানে। আমাৰ মানে খুৰা ল'ৰা-ছোৱালী কেইটাৰ লগতো মতাইছো মানে আগতে, এ, আমাৰ ই একদম বেয়া পাই নহয়, কিয় বেয়া পাও, মই খাওঁ। মই ভাল পাওঁ নহয়, এনেকে বুলি কয়, মই খাওঁ নহয়। সঁচাকে লাজত পৰা যায়, কিছুমান বস্তু, এতিয়া মানে আ, হেৰি নহয় আমাৰ, মানুহজনে হেৰি নাখায় আগতে, তিতা কেৰেলা নাখায় ঘৰত বনালে দেই। তিতা কেৰেলা নাখাই, মই বোলো, এদিন বাৰু মই মোলৈকে আনিছো, বনাইছো। অলত খাই চোৱা, যদি বেয়া লাগে তেনেকে খাবলৈ দৰকাৰ নাই। এনেকে বুলি ক'লো, মানে অকনমান বনাইছো, মোলে বুলি।
উম।
তাৰ পিছত, মই মানে কি কৰো মই বেছি তিতা ময়ো খাব নোৱাৰো, মানে সেইটো কাৰণে সৰু আলু গুটি টি মিলাই দিওঁ মানে। সৰু আলু গুটি, তিতা কেৰেলা এনেকে মিলাই একদম পুৰা খৰ-খৰীয়াকৈ ভাজো, তেতিয়া মানে খাই ময়ো বহুত ভাল পাওঁ। পিয়াজ-চিয়াজ সৰহকে দি এনেকে বনাও, জলা-জ্বলা অকনো দি দিওঁ, তাৰ পিছত এদিন খাই চাই পেলাই কৈছে, অ, ধুনীয়া লাগিছে চোন, তেতিয়াবা পা খোৱা হ'ল আৰু।
মই আলু নিদিও, এনেই-এনেইতো তেনেকে শুকানে ভাজে বাৰু। তিতা কেৰেলানো ক'ত পানী দি ভাজে, এই কি বস্তুটো ভাল নাপাওঁ খাবলৈ।
কিন্তু বহুত পাও, আগতে নাখাও, এই জ্বৰ হোৱাৰ পৰা মুখ খনৰ টেষ্ট তোৰ কাৰণে খোৱা হ'লো। বাৰু, আপুনি এতিয়া খাই-মেলিটো আজৰি হ'লেই।
ঠিক আছে দিয়া। নাই, বাচন সোপা আছেই।
অ, অ, ঠিক আছে দিয়ক। বাচন ধওক-ধওক গে, মই সেই কাপোৰ খিনি সামৰি পেলাই আজৰি হওঁ, ৰ'দত নহ'লে একে খৰ-খৰীয়া হৈছে, দুটামান সামৰিলো, দুটামান সামৰাই নাই।
পাপৰৰ নিচিনা মম। উম।